হেল্ল' ভাল নে
অ', ভাল ভাইটি তোমাৰ ভাল।
আহ মোৰো ভাল
অ কি কৰিছা তুমি
মই এতিয়া কিতাপ পঢ়ি আছো।
হয় নেকি অ হয় নেকি অ তোমাৰ জে ড'বল ই পৰীক্ষাৰ ফলাফল শুনি বৰ ভাল লাগিল।
অ', ধন্ ধন্যবাদ
অ তোমালৈ অভিনন্দন জনাইছো দেই ভাইটি
ধন্যবাদ, ধন্যবাদ।
অ তুমি ইমান ভাল ফলাফল লবলৈ সক্ষম হৈছা
হয় মোৰ ফলাফুলটো ভালেই হ'ল
অ', তুমি তাৰ বাবে কেনেদৰে দৈনন্দিন কাৰ্যসূচী অ
উম হয় মই ৰাতি ৰাতিপুৱা সোনকালে উঠি ৰাতি পঢ়ু আৰু ৰাতি পো়হা হওক আৰু ৰাতি সকলোবোৰ পাঠ এবাৰ পুৰ্ণবৃত্তি কৰোঁ ৰাতিপুৱা উঠি।
অ হয় নেকি অ
তাৰপাছত কলেজ ক্লাছ কৰি আহো আৰু তাৰপিছত ঘৰত অলপ সময় আৰাম কৰোঁ
অ', হয় নেকি?
হয় তাৰপাছত মই সকলো বিষয় এঘন্টা এঘন্টা পঢ়ো আৰু প্ৰত্যেকটো বিষয়ৰ ওপৰত এটা
অ', হয় নেকি? অ', বৰ ভাল কথা দেই। অ'।
তুমি পঢ়া শুনা ঘৰতে মানে কৰিছিলা বা কলেজতে অকল পঢ়া শুনা কৰিছিলা নে নে ঘৰুৱা শিক্ষকৰো সহায় লৈছিলা
নাই লোৱা মই অ', মোৰ মই নিজে পহো আৰু নোৱাৰাবোৰ হওঁক কলেজ গৈ
হয় নেকি? অ', হয় নেকি বৰ ভাল কথা। খা দেই।
মই অহ, মই পাঁচ দিন কলেজ যোৱা আগতে অ সদায় এবাৰ পুৰণাবৃতি কৰি যাওঁ।
অ, বৰ ভাল কথা পাই অ। আমাৰ এই ল'ৰা টো তাৰমানে অহা বছৰলৈ জে ডাবল ই পৰীক্ষা দিব।
আচ্ছা ভাইটিও ভাইটিয়েও দিব
হয় হয়, অ ভাইটিও দিব এইবাৰ, মানে এইবাৰ নহয় অহাবাৰলৈ দিব।
আচ্ছা, তাক ভালকে দিবলে কব।
অ', মই তাক ভালকে দিবলৈ কম দেই, অ', সেইবাবে মই তোমালৈ মানে ফোন কৰিছিলো, তুমি কেনেদৰে দৈনন্দিন জীৱনটো মানে কেনেকে দৈনন্দিন কাৰ্যসূচী তুমি কেনেকে অৱলম্বন কৰিছিলা? অ'।
আচ্ছা।
মই এ তাক, মোৰ ল'ৰাটোক তোমাৰ কথা কম দেই, কেনেকৈ তুমি দৈনন্দিন কাৰ্যসূচী অৱলম্বন কৈছিলা তোমাৰ দৈনন্দিন তোমাৰ দৈনন্দিন কাৰ্যসূচী বিষয়ে মই তাক কম। তাকো মই তেনেদৰে অৱলম্বন কৰিবলৈ কম। দেই, অ, আৰু ভৱিষ্যতলৈ যদি কিবা সি সহায় বিচাৰে, তুমি অলপ সহায় কৰি দিবা দেই।
ঠিক আহে
অ' আৰু তোমাৰ হেৰি ভৱিষ্যতৰ পৰিকল্পনা কি তোমাৰ?
হয়, মই অভয়ান্ত্ৰি সজ্জাৰ ওপৰত পঢ়ি আছো। পাছত মই সেইটোৱে হয়, তাৰপিছত পাছত মই, আহ মই সেইটো বিষয় বৃত্তি হিচাপে বাচি লম।
অ হয় নেকি?
হয়।
অ', এয়া হেৰি অ আভ্যন্তৰীণ তোমাৰ শজ্জাৰ ওপৰত যে তুমি পঢ়িবা, তাৰ কাৰণে মানে কি কলেজ বিলাক তুমি চাইছা নেকি? অ, মানে এ কলেজত চাই চা মানে কি তুমিতো কলেজতে পঢ়ি আছা হয় নাই? অ', আ, অ', অ'। তুমি কোনখন কলেজত পঢ়িছা?
মই এতিয়া চি ই পি টি কলেজত পঢ়ি আছো, এই
হয় নেকি? অ', এহমেদাবাদত আছে, অ অ আৰু এনেই তোমাৰ ভাৰতত এ তেনেকুৱা আভ্যন্তৰীণ সজ্জাৰ ওপৰত তোমাৰ কি কি কলেজ আছে, তুমি জানা এ জানা নেকি?
হয়, মই জানো। ভাৰতত অ' এন আই ডি নাচনেল ইষ্টিটিউট অফ ডিজাইন। অ', কৰি এটা কলেজ আছে। তাৰপিছত গ তাৰপিছত আই আই টি কলেজ আছে।
আই আই টিট কলেজ ক'ত আছেনো?
আই ডি কলেজেছ অ', ভাৰতত চবে ভাৰতত মানে বেছি চবে
অ, হয় নিকিহ? অ', অ', অ', অ', মানে বহুত জেগাতে আছে মানে।
হয়, হয়।
অ', অ', অ'। এ নয় আৰু এনেকে মানে হেৰি প্ৰাইভেট কলেজো আছে নেকি? আচলতে মানে কেলে সুধিছোঁ জানা? এয়াহ মোৰ এয় হ, ল'ৰাটো মানে তাৰো সেই আভ্যন্তৰীণ সজ্জাৰ ওপৰতে মানে ভৱিষ্যতলৈ পঢ়া পৰিকল্পনা আছে। সেইবাবে মানে মই তোমাক সেইকথাটো ভালদৰে সুধি লৈছো। অ', অ'। এনেপ বা আৰু এনেকে হেৰি, কি কয়, প্ৰাইভেট কলেজো আছে নেকি?
প্ৰাইভেট কলেজো আছে। এ প্ৰাইভেট কলেজেছো ভাল আছে য়াত। ভাৰতত। ইউ আই ডি। অহ। হয়,, ইউ আই ডি কৰি এটা কলেজ আছে সেইটো কলেজো এহমদাবাদ এটা
হয় নেকি? অ', অ'।
তাইপিছত চেইত কলেজ বেংগলৰোত আছে।
অ', অ', অকেক কি কলেছ আছে বুলি কলা?
ষ্ট্ৰেইট।
অ', হয় নিকি অ', অ'। অ', আৰু কি কি কলেজ আছে প্ৰাইভেট ভাল-ভাল?
আৰু ভাল কলেজ প্ৰাইভেটবোৰ উম বি বি আই টি এছ। বিটছ কলেজ আছে। স কলেজ শুবিটছ প্লাানিক গ ৰৰুবট। হয়। ব্ৰিটচ গ্ৰুপ। পৰ হয়।
অ', হয়, অ' হয় নেকি? অ' তাৰমানে, অ' এইখন তাৰমানে কলেজ। তোমাৰ পিলানীত নহয় মানে, ন?
পিলানীত নহয়, পিলানী এটা। ভাইটি প্ৰজেক্ট নিচিনা খুলিছ। ছেভ।
অ', হয় নেকি? অ', অ', অ'। তাৰমানে এ এইখন তোমাৰ আছে মুম্বাইত বুলি কলা ন?
মুম্বাইত আছে হয়।
অ', হয় নেকি? অ', অ', হেৰি, পিয়ে পিলানী তাৰমানে কি তোমাৰ এইটো অ' আভ্যন্তৰীণ সজ্জাৰ ওপৰত একো তেনেকুৱা কৰ্চ নাই নেকি, তাহাঁতৰ যিখন মেইন পিলানী কলেজখনত?
মেইন পিলানী কলেজত। নাই। অপিলানী কলেজত। এটা বেটছ ডিজাইন কৰি মুম্বাইত খুলি ল'লে? তাতেত তাতে তাতে অভ অভয়ন্তৰী সজাৰ। ওপৰত ক'ৰ্ছ এজা আছে, কলেদ আছে।
অ', হয় নেকি? অঁ অ। আৰু এনে অসমতো আছে নেকি বাৰত? তুমি জানা নেকি?
অসমত, তেজপুৰ ইউনিভাৰ্চিত
আহ অ হয় নেকি ও।
হয়। তাৰপিছত আই আইত। টি গুৱাহাটী আছে আৰু এন আই দি গুৱাহাটীও আছে।
অ', হয় নেকি? অব। এতিয়া মানে কি আই গুৱাহাটীতটো মানে হয় আৰু সজ্জাৰ ওপৰত মানে আভয়ন্তৰীণ সজ্জাৰ ওপৰত মানে পঢ়ুৱাই ন ক্লাছ লয়
লয় লয় ভাল ভাল কৰ ভাল ক্লাছেছ লয় আৰু টি
হয় নেকি
হয়
অ অ অতি হেৰিবলাকো শিক্ষক বিলাকো মানে ভাল হয় ন অ অ অ অ এইখন আৰু এন আই টিটো মই আহমেদাবাদত আছে বুলিহে গম পাওঁ
এন আই ডি টো ভাৰতত ভাৰতত
অ বহুত জেগাতে
বু বহুত জগাতে খুুলিলে হয় হয়
কে অ অ এ হেৰি যোৰহাটতো তাৰমানে এতিয়া নতুনকে হ'ল ন এন আই ডি খন
হয় এটা আছে
অ অ অ অ এনে তুমি জানা নেকি বাৰু হেৰি এন আই ডি আহমেদাবাদখন বেছি ভাল হ'ব নে এনেকে এন আই ডি যোৰহাটখন বেছি ভাল তুমি অলপ জানা নেকি তাৰ ওপৰত
এন আই ডি আহমেদাবাদটো প্ৰথম খুলিছিলে তাৰপিছত এন আই ডি যোৰহাট আৰু তেনেকে খুলি আছে কিন্তু এন আই ডি আহমেদাবাদটো বেছি ভাল হয় সেইটো মানে কৰ কৰ কলেজ হয় আৰু আহ তাত ভাল ভাল সেই যায় আৰু ইণ্ডিয়ান নেশনেল লব
আহ হয় নেকি অ অ ইণ্টাৰনেচনেল অপৰচুটিও আছে ন অ হেৰি তোমাৰ এন আই ডিক খনতো য পঢ়ে তেনেকুৱা কিবা একে লাভে হ'বনে
এক লাভহে হ'ব অলপ কিন্তু অলপ কিন্তু শিক্ষা শিক্ষকবোৰ অলপ এন আই ডি আহেমদাবাদ ইত কিন্তু বেছি ভাল থাকে
হয় নেকি অ অ অ তাৰমানে এন আই ডি তোমাৰ আহমেদাবাদৰ শিক্ষক বিলাক বেছি ভাল ন হেৰি তুলনামূলক ভাৱে তোমাৰ যোৰহাট এন আই ডিতকৈ
হয় হয়
অ অ তুমি তাৰ ওপৰত হেৰি কৰিছিলা নেকি প্ৰশিক্ষণ তাৰমানে তাতো তুমি মানে এনেকুৱা এপ্লাই কৰিছিলা নেকি?
হয় মই কৰিছিলোঁ কিন্তু মই তাত নেপালো মই মেহনত কৰিছিলো কিন্তু নেপালো
অ অ অ হয় নেকি অ এতিয়া তোমাৰ হেৰি মানে ভৱিষ্যতৰ তোমাৰ পৰিকল্পনা হৈছে আভ্যন্তৰীণ শজ্জাৰ ওপৰতে ন
হয়
আহ অ তাৰ ওপৰত অ কোৱাচোন
মই অভ্যন্তৰী শজ্জাৰ ওপৰতে এদিয়ে পঢ়ি আছোঁ আৰু তাৰপিছত মই সেইটো বিষয়কত সেই হিচাপে মানে এটা লৈ ল'ম
অ জীৱিকা বৃত্তি হিচাপে লৈ ল'বা
অ ল ল'
অহ অ। এ দ কি কয় ভাইটি তোমাৰ ইয়া ভৱিষ্যত জীৱনৰ উজ্জ্বল হোৱা কামনা কৰিলো দেই। অ ভালদৰে থাকিবা দেই ভাইটি অ ৰাখিছো অ আজিলৈ ৰাখিছো দেই হয় হয় ধন্যবাদ অ
ধন্যবাদ